হেল্ল'
হেল্ল'
অ কি খবৰ খবৰ অহ ভালেই তোমাৰ কব অ আছো ঠিকে থাকে আছো আৰু হয় কি কৰি আছে এতিয়া
এয়া কি কৰিব এনেই আছো এয়া হে মানে আৰু ৰাতিপুৱা উঠিলো উঠি পেলাই অলপ ব্যায়াম চয়াম কৰি তাৰ পাছত জানে আৰু সদায় নিজৰ ডিউটি থাকে ডিউটি লৈ আহিব লাগে
অ অ ৰাতিপুৱা ৰাতিপুৱা উঠী মোৰ সেইয়া ৰাতি সাৰিলো ঘৰ সাৰিলো কাঁহী বতি মাজিলো আকৌ ভাত বনালো তৰকাৰী আজি মানে হেৰি বনাইছো কঠাঁল গুটি আৰু কঠাঠল গুটি আৰু ৰঙালাও পাত যে আ খাৰ দি খাৰ দি বনাইছো তাৰপিছত পটল আ পটল আৰু আলু ভাজিছো দালি বনাইছো
উম উম
আপুনি কি ভাত
ভালছে আৰু নাই নাই মই ভাত বনোৱা নাই আপোনালোকৰ ৰাতিপুৱাই ভাত বনাই
অ অ ৰাতিপুৱা অ ৰাতিপুৱা মানে চবে ওলাই যাই যে চাহ চাহ মানে নবনা চাই আমি গধূলিহে খাওঁ ৰাতিপুৱা আমাৰ অ ৰাতিপুৱা ৰাতিয়াবা চবে কামলে ওলাই যায় ছোৱালী সকলে ময়ো এইপিনে যাও আকৌ মানুহজনৰ কামত যাই গৈ যে উম সেইটো কাৰণেই ভাত নহলে ভাত নহলে নহয়
উম আমি মানে আজি অলপ সোনকালে আহিলো মানে কামলৈ মানে হেৰি হ'ল এই কাইলৈও পাচোন আপুনি গম পাইছে স্কুলবিলাক বন্ধ হয়
হয়
গগৈ হয় এতিয়া মানে বহুত বস্তু এনেকুৱা আছে যিবিলাক পেলে মানে ষ্টক ৰুমটোত আমাৰ ৰাখিব লগা হৈছে নহ'লে আপোনাৰ গেছ টো মানে চুৰ হৈ যাব ন কাৰণে মানে আৰু বয় বস্তু বিলাক সামৰিছো যিখিনি বস্তু মানে সামৰি থ'ব লগা সামৰি থৈছো, যিখিনি বস্তু সামৰিব নালাগে সেইখিনি সাম মৰা নাই আৰু।
অ' ন ঠিকে কৰিছে বাৰু।
কৰিছো মই
অ' বস্তুখিনি সামৰি থৈ সামৰি নথ'লে আকৌ দিগদাৰ হ'ব তেতিয়া, হয়।
উম, তাকে-তাকে।
খোৱা বোৱা কি কৰিলে নো।
সেইটোৱে-সেইটোৱে, মালভোগ কল থাকিলে মালভোগ কল খাই দিলো, তাৰপিছত আকৌ বিস্কুট দুখন খাই দিও আৰু তেনেকে স্কুল গুচি আহো। কামলৈ, তাৰপিছত আৰু ঘৰলৈ গৈ পেলা হে তেতিয়া খাম আৰু কিবা কিবি।
আমি আকৌ এনেকে চাহ খাই থাকিব নোৱাৰো, আমাৰ অভ্যাস হৈ গ'ল যে।
চলিয়ে থাক, থাকে যে।
অ' আমা আমাৰ আকৌ অভ্যাস নাই যে।
উম।
অ' ভাত খাই ভাত খোৱাই অভ্যাস যে আমাৰ সেইটো কাৰণে ভাত গা মানে কপি যায় ভাত নাখালে।
অ' নাই মই আকৌ ভাতখোৱা অভ্যাসটো নাই যে। মানে মাজতে হৈছে দেই মই এইটো কথা নকওঁ মানে
হয়।
মাজতে মোৰ বেমাৰ অলপ
হৈছিলে যে, গেষ্টিক হোৱাৰ কাৰণে মানে ভাতটো মই ৰাতিপুৱাই খুৱা হৈছিলোঁ।
নটামান বজাত খাই কৰি আহো আৰু পোৱাকে। দিয়া আপোনাৰ আমি মানে থৈ গ'লে বেয়া লাগে যে সেইটো কাৰণে ৰাতিপুৱা নোখোৱা হৈছো, তাৰপিছত মিলাইছো আৰু মানে তেনেকে।
ঠিকে কৰিছে দিয়ক, আমি এতিয়া অভ্যাস কৰিব লাগিব এতিয়া মানে কি ডক্টৰৰ অভ্যাস কৰিব দিছে, এতিয়া ভাতটো কমা, হয়।
এক
নহয় ডক্টৰে টো কমাই দিব দিছে বাৰু।
অ'-অ' সেই
নেটৱৰ্কটো দিচটাপ দি আছে।
কমাব দিছে অ' অ'- অ-'অ' শুনিছে। হেল্ল' শুনিছে নে।
অ'-অ' এতিয়া অলপ শুনিছো, অ' শুনিছো।
এই আমি মানুহখিনি কি হয় জানে ভাত খাই ভাল পায় যে, চবেই আগৰ পৰা এতিয়া মাহঁতৰ দিনৰ আমাক সেইটোয়ে শিকালে হয়। ভাতটো খাবই লাগে বুলি। তাৰপিছত এতিয়া সেই ভাতটো মানে কি? কৰিব। ভাত বন খোৱা বুলি কওঁ ভাত টো কমাই খাব লগতে চব্জি খাব, দালি খাব, এনেকে খাব আৰু তেতিয়া একো উপকাৰ নাই। নহয়, উম,
নাই, নাই ভাত খালে বোলে গাতো বেছি ওজন হৈ যায় ডক্টৰে কৈছে।
দেই বাকী বস্তু, অ', অ'।
অ'।
অটছো খাব বহুত ভাল, সেইটো ড্ৰাই ফ্ৰুটছৰ এটা অটছ পোৱা যায় নহয়। আপোনাৰ সেইটো খালেও ভাল গাখীৰ লগত মানে ছটামান বজাত সন্ধিয়া খাই দিব। তেতিয়া ৰাতি আৰু ভাত নাখাব আৰু সেইটো সুবিধা পাব আপোনালোকে। উ'ম, উ'ম তাকে মানে, সেই বস্তু বিলাক মানে, সময় সাপেক্ষে যদি তেনেকে খায় একো এটা অপকাৰ নকৰে, আপোনাৰ ধুনীয়াকে চলে। এনেই নহলে আৰু বেমাৰ বিলাক হৈয়ে থাকে দিয়কচোন মানুহৰ বেমাৰ -আজাৰ বিলাক থাকেই ন আজিকালি।
স্বাস্থ্যৰ যত্ন নিজে ল'ব লাগিব এতিয়া। শুওঁতে যদি আমি বুজি নাপাই একদম। হয়, যেতিয়া বহুত হেৰি বেমাৰ হলে মানে ফটকে ভাল নহয়। বহুত ডাঙৰ -ডাঙৰ
সেইটোৱে, সেইটোৱে অ', এইটোৱে, সেইটোৱে একেবাৰে মানে বেমাৰ আজাৰ এতিয়া আপোনালোকৰ এইফালে মাটি পোৱা যায় নে, এই ট্ৰেক্টৰত যে আনে মাটিবিলাক পায়নে।
অ', পোৱা যায়, পোৱা যায়।
পোৱা যায় ন। অ', আমাৰ ইয়াতো মানে উঠাই আছো অলপ। আনি আছে আৰু ট্ৰেক্টৰে সাতশ টকালৈকে লৈছে মানে দেই।
অ', আমাৰো সাতশ টকাই লৈছে মানে কি? অ'হ, সকলোৱে মানে বহুত আমাৰ ওচৰৰে মানে চাৰি, পাঁচ ঘৰ মানে কি কৰিছে? চোতালতে মানে মাটিবলাক জমা কৰি- কৰি ৰাখিছে, মই বাৰিষা দিনত পুতিবৰ কাৰণে। এতিয়া মানে কুতুকাখাত যেতিয়াকে তেনেহলে তিনিশ কে যদি বা দুশকে তুলিছিলে এতিয়া মানে কি সাতশ, আঠশ এনেকুৱা, যাৰ যিমান পাছে সিমানে। উ'ম।
অ', যাৰ যিমান পাই তেনেকে লৈ আছে। একে মানে আমাৰ স্কুলৰ অলপমান মানে উঠাব লাগে। মানে কি? হয়, বৰষুণৰ দিনত এই হেৰি হয় আপোনাৰ বহুত পানী হয়। পানীতো যায়তো, সৰু- সৰু ল'ৰা ছোৱালী আছে যে সৰু সৰু ল'ৰা ছোৱালী কাৰণে। বহুত অসুবিধা হয়। অ', তাকে মানে মই এইবাৰ কিবা ফানচন আহিলে মানে মাটিটো অকমান উঠাই লব লাগিব। চাইডটো নহলে মানে এটা অসুবিধা এটা
মাতিটো নুথালে বহুত দিগদাৰ হব যে। বোকা, পানী একদম ল'ৰা ছোৱালী বিলাক
অলপ স্কুল খনৰ সুবিধা অ', অ' বিশেষ কি জানে? সৰু -সৰু লৰা, ছোৱালী বিলাকে বোকা মানে গছকি বহুত ভাল পায় ইহঁতে। কিন্তু বেমাৰ বিলাক হৈছে যে এতিয়া ভয় লাগে। জ্বৰটো বহুত হৈছে যে অ', অ'।
থাকিলেও সিহঁতে সেই পানী
অ', অ' সেই সেইটোৱে -সেইটোৱে আৰু মানে কি হৈছে? অ', সেইটো মানে এটা অসুবিধা হোৱা হৈছে মানে, তেওঁলোকৰ লগত সৰু -সৰু ন বাচ্ছা বিলাক বুজি না পায়। সেইটো কাৰণে মানে য'ত যদি অ', অলপ মানে যদি উঠাই ল'ব পৰা যায়। আচলতে এতিয়া চাব নোৱাৰিম কাৰণ বৰষুণ হ'বই যে।
অ', বৰষুণ হবই মানে এতিয়া তুলিলে, তুলিলে মানে কি হেৰি বোকা হৈ যাব।
বোকা হৈ যাব। অ', অ' শুকান দিনত মানে, উ'ম, শুকান দিনতহে মানে উ খাই ল লৈ পেলাই পিঠ খাই ল'ব লাগিব মানে আৰু বৰষুণৰ পানী হ'লেও যাতে পানীটো মানে হেই নহয় আৰু তেতিয়া ধুনীয়াকে পিঠাই যাবতো সেইনোকেই কৰি লৈ বোলো অ কওকচোন
ন আহাৰ যোৱা বাতত মানে কি ইটা আছে নহয় ইটা পাৰিল
অ এই চিচি ব্লকৰ যিটো ইটা দিয়ে যে ন সেই ইটাটোৰ দাম বিলাক বহুত নেকি বাৰু, চিচি ব্লকৰ যিটো ই মানে সেই
অ সেইটো নাজানো কিমান এইটো এতিয়া মানে আমাৰ ঘৰ বনাই আছিলো যে তেতিয়া মানে সাত হাজাৰ এই সাতশ আছিলে এতিয়া বোলে বাৰিষা দিনত দামতটো কাটিব
অ এহেজাৰত এহ এহেজাৰ দহ হেজাৰ হ'ব বুজিছে। এতিয়াতো আৰু বাঢ়িব এনে মই মাজতে যদি আনিছিলো সেই আপোনাৰ নিচিনা আপুনি এতিয়া সাত হেজাৰ সাতশ আনিছে। আমি এতিয়া দহ হেজাৰ এহেজাৰ আনিছো একেই দামেই হৈ আছিলে কিন্তু এতিয়া বাৰে
অ বাৰিষা দিন হেৰি যোৱাবাৰ যোৱাবাৰ মানে কি কি অ উন্নানৰ মাং বিলাক পিছিলগৈ যে বাৰিষা দিনতে তেতিয়া তেৰ হাজাৰ তেৰ হাজাৰ বহুত দাম হৈছিল আমাৰ সেই ভাইটোৱে বহুত টকা আমাৰ ভাইটিয়ে মানে দহ হজাৰ, দহ হাজাৰ মান ইটা আনি থৈ দিছিলে। তেতিয়া বাৰিষা দিনত তম বিক্ৰী কৰিলে তেৰ হোজাৰকে বিক্ৰী কৰিলে বহুত টকা পালে
এইখিনি এনেও মই যদি মানে অলপ জেগা যদি উঠাই দিওঁ মিনিমাম আপোনাৰ পাঁচশ এটা লাগিবই নহয়। পাঁচশ মান ইটা বা তিনিশমান ইটা খাবই তিনিশমান ইটা আনিব গ'লে আপোনাক তিনি হাজাৰ টকা এটা যায় এ হযনে। ত সেই, সেইখিনি মানে লাহে লাহে যদি মানে কম যায় তেতিয়া মানে ল'ৰা ছোৱালীৰ কাৰণেও সুবিধা হব আৰু স্কুলখনো দেখিব ভাল লাগিব দিয়কচোন ন। তেতিয়াহে ভাল লাগে দেখিবলৈও নহ'লে আকৌ আপোনাৰ যিমানে যি নহওক অশান্তি অশান্তি এটা লাগি থাকে নহয় যেতিয়ালৈকে ভাল নহয়। নয় তেতিয়ালৈকে সেইটোয়ে সেইটোয়ে তাকে আপুনি আহ, আহ সেইটোয়ে সেইটোয়ে দেখিবলৈ অলপ ধুনীয়া হয় যে এনেই বা আমাৰ পৰিৱেশতো বহুত ধুনীয়াই বাৰু বেয়া নহয় পৰিৱেশতটো বহুত ধুনীয়া কিন্তু মানে সেয়াই মানে জেগা ভাল হৈ গ'লে ভাল অ, অ আছে আছে অ এ আছে এই নাৰ্জী ফুল বিলাক ৰোৱা কৈছিলে যে নাৰ্জী ফুল বিলাক অলপমান ফুলিছে আৰু লাহে লাহে মাজতে মানে অফিচৰ পৰাও মানুহ আহি পেলাই পুলি ৰুইছেহি
যোৱাৰাব গৈছিলো যোৱাৰাব গৈছিল আছিল যে ইমান ধুনীয়াকে ফুলি আছিল
অ, অ সেই নাৰ্জী ফুল খিনি ধুনীয়াকে ফুলি থাকে মানে নাৰ্জী ফুল ইয়াত পোৱা যায়তো সেইটো কাৰণে বাৰু ঠিকে আছে দিয়ক হ'ব দিয়ক ন অ হ'ব দ অ হ'ব দিয়ক অ